আহ শুনিছো- শুনিছো নমস্কাৰ।
অ নমস্কাৰ- নমস্কাৰ।
এই আছো অ। এয়া ক কৰ্মস্থলীৰ পৰা আহিছো, আহি ঘৰত বহিছো অলপ।
অঁ। আজি আপু, অ মই ভালে আছো দিয়া। আপুনি আজি কিবা এটা বিষয়ত মোৰ পৰা জানিব খুজিছিলে যে?
অঁ, হয় হয় মই ফোন কৰিবলৈ ওলাইছিলো আপোনাক। মই অলপ কৃষি বিজ্ঞানৰ বিষ য়ে জানিব খুজিছিলো আপোনাৰ পৰা।
অঁ কওকচোন কি জানিব বিচাৰা?
হয় মানে মোৰ কৃষিতো অলপ মোৰ কাম এটা কৰিম বুলি ভাবিছিলো কৃষিত ওপৰত সেইকাৰণে মই কৃষি বিজ্ঞানৰ কথা অলপ আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ।
অঁ কোৱাচোন কি জানিব বিচাৰা?
হয়। অঁ মই জানিব বিচাৰিছিলো যে অ আচলতে কৃষি বিজ্ঞান বুলিলে আপুনি কি বুজে?
অ ক'ব গলে মোৰ মতে কৃষি বিজ্ঞান মানে অকল কেৱল আমি খেতি কৰাই নুবুজো। মই যিমান জানো হ, ইয়াত মাটি, বীজ, সাৰ-পানী, গছ-গছনি আদি ভিন্ন পদ্ধতিৰ বিষয়ে বিজ্ঞানসন্মত ভাৱে শিকোৱা হয়।
হয় হয় ঠিকে।
আৰু ক'ব গলে এতিয়া বিজ্ঞানৰ সহায়ত আমি বহুত নতুন নতুন উপায় ওলাইছে। যাৰ ফলত আমি কৃষি কৰিব পাৰো।
হয়।
আৰু মই ভাবো যে এনে নতুন পদ্ধতিবোৰ ব্যৱহাৰ কৰিলে আমি কম কষ্টত ভাল উৎপাদন পাব পাৰি। আৰু ইয়াৰ উপৰিও মাটিৰ গুণাগুণ কেনেকৈ বজাই ৰাখিব লাগে সেই বিষ য়ো আমি শিকো। মোৰ অনুভৱ এয়াই যে আজিৰ সময়ত কৃষি বিজ্ঞানৰ জ্ঞান সকলো কৃষকৰ বাবে প্ৰয়োজনীয়। এয়াই মই ভাবো যে কৃষি বিজ্ঞান দেশৰ উন্নয়নৰ লগতো জড়িত বুলি ভাবো মই।
হয় হয় হয় ঠিকেই। আৰু আছিল যে মোৰ এটা প্ৰশ্ন আছিল আজিৰ সময়ত কৃষি বিজ্ঞান কিয় ইমান গুৰুত্ব গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
অঁ ক'ব গ'লে মোৰ মতে আজিৰ সময়ত কৃষি বিজ্ঞানৰ গুৰুত্ব বহুত বেছি কাৰণ জনসং খ্যা বাঢ়ি থকাৰ লগে লগে খাদ্যৰ চাৰ চাহিদাতো বৃদ্ধি হৈছে। এ মই ভাবো কেৱল পুৰণি পদ্ধতিৰে খেতি কৰিলে নহব। সকলোৱে নতুন নতুন পদ্ধতিৰে খেতি কৰিব লাগিব। আৰু যিহেতু কৃষি বিজ্ঞানৰ সহায়ত আজিকালি নতুন বীজ অতি সাৰ, নতুন যন্ত্ৰ আৰু আধুনিক পদ্ধতিৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত উৎপাদনো বৃদ্ধ বৃদ্ধি পায়। এই মোৰ মতে ৰোগ পোৱগ বা নিয়ন্ত্ৰণ, পানীৰ সঠিক ভাৱে ব্যৱহাৰ কৰাতো কৃষি বিজ্ঞানে ডাঙৰ সহায় কৰি ছে আৰু ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বহু দিনলৈ বজাই ৰাখিব পাৰি।
হয় হয় হয়। অঁহ বাক বাকী আৰু এটা আছিল যে কি কৃষি বিজ্ঞান বিজ্ঞানৰ বাবে কৃষকৰ জীৱনত কি কি পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবে?
অহ অহ মোৰ মতে ক'ব গ'লে কৃষি বিজ্ঞানৰ বাবে কৃষকৰ জীৱনত বহুত ভাল পৰিৱৰ্তন আহিছে। আগতে বহু কম হাতেৰে কৰিব লগিছিল। বহু কাম হাতেৰে কৰিব লাগিছিল কিন্তু এতিয়া কৃষি যন্ত্ৰৰ সহায়ত কম কম সময়তে হৈ যায়। মই ভাবো উন্নত মানৰ বীজ আৰু সঠিক সাৰৰ ব্যৱহাৰে উৎপাদন আগলৈকে বেছি হৈছে।
হয়।
আৰু কৃষকসকলে এতিয়া নতুন নতুন পদ্ধতি শিকি নিজৰ খেতিৰ প্ৰয়োগ কৰিব কৰি কব পৰিব। আৰু মোৰ মতে ৰপকৰ দেখা দেখিলেও এইবোৰ নিয়ন্ত্ৰণ কৰা বহুত উপায়দায়ক হ'ব বুলি মই ভাবোঁ।
হয়। ঠিকে বাৰু আপুনি কৃষি বিজ্ঞানত উন্নত বীজৰ ভূমিকা বুলি আ কি ভাবে? কি উন্নত বীজৰ কি বুলি ভাবে আপুনি‌ কওক?
মোৰ মতে উন্নত বীজ কৃষি বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ। আৰু মই যিমান জানো ভাল বীজ ব্যৱহাৰ কৰিলে ফলাফল ভাল হয় আৰু ইয়াৰ উপৰিও উন্নত বিজে ৰক পোক সহজে নলয়। মই ভাবো যদি যদি আৰম্ভণিৰে পৰা আমি ভাল বীজ লোৱা যায়। তেন্তে কৃষক কৃষকৰ লাভো বেছি হ'ব।
হয় হয়।
অৱশ্যে বীজৰ লগত মাটি আৰু পানীৰ যত্নৰ সমানে প্ৰয়োজন বুলি মই ভাবো। কেৱল বীজ ভাল হলে সকলো সমস্যা শেষ নহয়। মোৰ মতে কৃষকে বিশ্বাসযোগ্য ঠাইৰ পৰা বীজ কিনা উচিত। তেতিয়াহে ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকিব। মই সেয়ে ভাবো। উন্নত বীজে কৃষি ক্ষেত্ৰত যথেষ্ট ডাঙৰ ভূমিকা পালন কৰে।
হয়। ঠিকে কৈছে বাৰু। বাৰু আছিল যে হেৰি কৃষি বিজ্ঞানত আধুনিক যন্ত্ৰৰ কিব বা ব্যৱহাৰ কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে?
মোৰ মতে আধুনিক যন্ত্ৰৰ ব্যৱহাৰ আজিৰ সময়ত যথেষ্ট প্ৰয়োজনীয়। আগতে বহু কাম হাতেৰে আমি কৰিব লাগিছিল। যাৰ বাবে সময় আৰু কষ্ট দুয়োটাই বেছি লাগিছিল। মই ভাবো ট্ৰেক্টৰ স্তিলাৰ, ধান কটা মেচিন আদি ব্যৱহাৰ কৰিলে কাম বহু সহজ হয়। আৰু ইয়াৰ ফলত কম সময়তে বেছি মাটি চাপাব পাৰি।
হয় চপাব পাৰি হয়
অহ মোৰ মতে কৃষকৰ শ্ৰমো কিছু কমে আৰু উৎপাদন বৃদ্ধি হোৱাৰ সুযোগ থাকে। অৱশ্যে সকলো কৃষক কৃষৰ পক্ষে যন্ত্ৰবোৰ কিনাতোও সহজ নহয় কব গ'লে। সেইবাবে সেইবাবে সেই বিষয়ে মই ভাবো যে, চৰকাৰে ইয়াত সহায় যথেষ্ট সহায় কৰে যেন।
হয় হয়। ঠিকে কৈছে বাৰু। এতেয়া চ চৰকাৰৰ ভূমিকা কেনেকুৱা হোৱা উচিত বুলি ভাবে আপুনি এতিয়াতে?
হা মোৰ মতে কৃষি বিজ্ঞানৰ উন্নয়নত চৰকাৰৰ ভূমিকা বহুত ডাঙৰ হয়। আৰু মই ভাবো কৃষকসকলে নতুন নতুন পদ্ধতিৰ বিষয়ে নিয়মিত জনাটো দৰকাৰ।
হয়।
আৰু লগতে উন্নত বীজ, সাৰ আৰু কৃষি যন্ত্ৰ কম মূল্যত পোৱাতো ব্যৱস্থা কৰিব লাগে।
হয়।
আৰু মোৰ মতে কৃষকসকলে সহজতে ঋণ পালে খেতিত নতুন পদ্ধতি ব্যৱহাৰ কৰি কৰিবলৈ সাহস পাব আৰু ইয়াৰ উপৰিও সময়মতে কৃষি বিষয়ৰ পৰামৰ্শ বা তথ্য দিয়াটোৰো প্ৰয়োজন।
হয়।
আৰু ক'ব গ'লে বানপানী, খৰাং, অন্য প্ৰাকৃতিক দুৰ্যোগ হলে চৰকাৰে ক্ষতিগ্ৰস্ত কৃষক কৃষক সহায় কৰাটো উচিত। মই সেয়ে ভাবো যে চৰকাৰ আৰু কৃষক একেলগে কাম কৰিলেহে কৃষি ক্ষেত্ৰত বহুত উন্নত বৃদ্ধি হ'ব আৰু কৃষকৰ জীৱনো অধিক সুৰক্ষিত হ'ব।
হয় হয়, হয় ঠিকেই জনাইছে বাৰু আপুনি। অঁহ বাৰু আছিল যে এই কৃষি বিজ্ঞানৰ জৈৱিক কৃষিৰ বিষয়ে আপুনি কি বুলি ভাবে এইটো?
মই জৈৱিক কৃষি বিজ্ঞানৰ আজিৰ সময়ত বহুত ডাঙৰ এটা ভাগ বুলি মই ভাবো, কাৰণ মই যিমান জানো এই পদ্ধতিত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ আৰু প্ৰাকৃতিক উপায় বেছি ব্যৱহাৰ কৰা হয়।
হয় হয়।
চাব' ইয়াৰ ফলত মাটিৰ উৰ্বৰতা দীৰ্ঘদিন ধৰি ভাল হৈ থাকে। আৰু ক'ব গ'লে উৎপাদিত শাক পাচলি আৰু শস্যৰ তুলনামুলক ভাৱে স্বাস্থ্যকৰ হয়। অৱশ্যে আৰম্ভণিৰে পৰা উৎপাদন অলপ কম হ'ব পাৰে, কিন্তু সময়ৰ লগতে ইয়াৰ সুফল ভালদৰে দেখা যাব। মোৰ মতে পৰিৱেশ সুৰক্ষাৰ বাবে জৈৱিক কৃষি যথেষ্ট উপকাৰী। সেয়ে মই ভাবোঁ যে ভৱিষ্যত জৈৱিক কৃষিৰ গুৰুত্ব আৰু বাঢ়িব।
উম।
ঠিকেই কৈছে। আহ ঠিক তেনেদৰে কৃষি বিজ্ঞানত অ পানীৰ সঠিক ব্যৱহাৰ কিয় দৰকাৰ বুলি ভাবে আপুনি?
মোৰ মতে পানী অবিহনে ভাল খেতি কৰাটো সম্ভৱ নহয়। কিন্তু প্ৰয়োজনতকৈ বেছি পানী দিলেও গছৰ ক্ষতি হ'ব পাৰে। মই ভাবো যে সেয়েহে কৃষি বিজ্ঞানৰ পানীৰ সঠিক ব্যৱহাৰৰ ওপৰত বহুত গুৰুত্ব দিবা উচি ত আৰু বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে, আৰু আধুনিক পদ্ধতিৰে ব্যৱহাৰ কৰিলে পানীৰ অপচয়ো কমে।
হয়।
সেইবাবে মোৰ মতে এই ব্যৱস্থাটোত ভৱিষ্যতৰ বাবে পানীৰ সঞ্চয় কৰি ৰাখে। বিশেষকৈ খৰাং হোৱা অঞ্চলত এই পদ্ধতিটো বহুত উপকাৰী। মই ভাবো যে প্ৰতিজন কৃষকে পানীৰ সলনি ব্যৱহাৰৰ বিষয়ে পাঠি - পানীৰ সঠিক ব্যৱহাৰৰ বিষয়ে সচেতন হোৱা তছে
হয়। বাৰু এ ভৱিষ্যতে কৃষি বিজ্ঞানৰ ক্ষেত্ৰত কি উন্নতি হ'ব পাৰি ভাল লে ভাবে আপুনি?
মই ভাবো যে ভৱিষ্যতে কৃষি বিজ্ঞানৰ আৰু আগবাঢ়িব মই ভাবো নতুন নতুন পদ্ধতি আৰু আ ধুনিক যন্ত্ৰ ব্যৱহাৰ আগতকৈ বেছি হ'ব আৰু উন্নত বৰ্তমানৰ বীজ হওক বা নতুন কৃষি পদ্ধতি আৱিষ্কাৰ হ'ব।
হয়।
কৃষক অ কৃষকসকলে মোবাইল ফোন আৰু ইন্টাৰনেটৰ সহায়ত খেতিৰ তথ্যবোৰ জানিব পাৰিব। মোৰ মতে আগতীয়া তথ্য পাই কৃষকসকলে ভালদৰে খেতিৰ পৰিকল্পনা কৰিব বুলি মোৰ লাগে ইয়াৰ ফলত উৎপাদনো বাঢ়িব আৰু লোকচানো কমিব। মই ভাবো যে মই ভাবো যে সেয়ে মই ভাবো যে জীৱন প্ৰজন্মৰ কৃষিৰ প্ৰতি অধিক আগ্ৰহী হব লাগে। এয়ে মোৰ বিশ্বাস কৃষি বিজ্ঞান উন্নতিৰ লগে লগে কৃষক আৰু দেশ অধিক লাভৱান হব বুলি মই ভাবো। পিছে আপুনি পিছে আপুনি যে খেতি কৰিব বুলি কৈছে
হয়।
আপুনি কত কৰিব পিছে খেতিটো?
মই গহপুৰ অঞ্চলত মই বহুত কেইবা - কেই বিঘা মান মাটি মই আ লৈছো মানুহৰ পৰা তাতে মই খেতি কৰি অ খেতি কৰি অলপমান নিজে ৰাখি বাকী আদা - আদা - আদা মাটি যিখিনি উপাৰ্জন হ'ব এইখিনি মই তেওঁলোকৰ মা - মানুহ - মানুহৰ গৰাকীক মই ঘূৰাই দিম বুলি ভাবিছো, এটা মই কৃষি বি জ্ঞানৰ এটা মই আহ এটা ভাল বি বিজনেছ এটা কৰিম বুলি ভাবিছো মই।
অ সেইকাৰণে সুধিলা পিছে ন?
হয় হয় হয়। এইটোৱে মোৰ আছে। ছিল‌ মই অলপমান জানিব বিচাৰিছিলো আপোনাৰ কাৰণে মই কাৰণ অলপমান সঠিক নল সঠিক জ্ঞান থাকিলে এইবিলাক কামত আগবঢ়াটো উচিত ন?
অ' হয় হয় পিছে কথাটো তোমাৰ ঠিকে।
হয়, ঠিকে কৈছে দিয়ক। বাকী ঠিকে আছে আপোনাৰ লগৰ কথা পাতি ভালে লাগিল।
অ' মোৰো ভাল লাগিল তোমাক তুমি যি জানিব বিচাৰিছিলা মই সেইখিনি কৈ
হয় হয় হয়, মই আকৌ আকৌ কৃষি বিজ্ঞানৰ ভিতয় কিবা জানিব খুজিলে মই আকৌ আপোনাক অ যোগাযোগ কৰিম মই।
অ' নিশ্চয় নিশ্চয়।
অ' ঠিক আছে দিয় থেংক ইউ, ঠিক আছে ধন্যবাদ।